হেল্ল'।
হল্ল'।
অ' কওঁক বাইদো?
অ'। এ, ফোন এটা কৰিলোঁ ৰ'ব এনেই বহি বহি আছোঁ আৰু, মই বোলো ফোন এটাকে মাৰো।
অ' ভালে কৰিলে দিয়ক, বহুত দিন হ'ল আপুনি ফনো কৰা ৰা নাই। ময়ও কৰিব সময় পোৱা নাই।
অ' এইকেইদিন বৰ ব্যস্ত আছে নেকি? ব-ব্যস্ত আছে নেকি? মানে পথাৰ-পথাৰৰ কামৰ কাৰণে পথাৰ খেতি বাতি কাৰণে বস্ত হৈ আছে মানে ন'? মই, অ' মই শুনি শুনিছোঁ আৰু আপুনি খেতিত ব্যস্ত হৈ আছে বুলি সেইকাৰণে মানে বুলি ৰ চাওঁচোন কে-ফোন এটা কৰোঁ, খেতি বাতিনো কিমান আগবাঢ়িছে।
অ', অ' আপোনালোকে জানেই আৰু আমি খেতি বাতিৰ ওপৰতে ধৰক নিৰ্ভৰশীল।
অ'। অ'। এ, আমাৰো জানিছে ডাঙৰ ফিচাৰী এটা আছে। তা-তাৰ মানে এতিয়া ফিচাৰীটোত এইবাৰ মানে মাছ এৰিলো মানে পাঁচ হাজাৰমান পোনা এৰিলোঁ আৰু।
হয়।
তাৰপিছত মানে একে বেছিকোও এৰা নাই মানে আকৌ বেছি মাছ হ'লে দিয়কচোন নে থেপা থেপি হৈ পেলাই মানে ঢেৰ মাছ মৰি যায় নহয়। অ', অ', অ' মৰি যায় যে উশাহ নেপায়। মই সেইকাৰণে ভাবিলোঁ বুলি এইবাৰ নাই পা-পাঁচ হাজাৰ মানকে পোনা দিওঁ আৰু। দিলোঁ।
কি কি পোনা এৰিছেনো?
পোনা মানে এ, আমি হেৰি ঘৰতে খাব কাৰণেই লে এৰিছোঁ আৰু পুৰা এই ৰৌ মাছটো দিছো, ঢেকেৰাটো দিছো। আকৌ, এ-কুহি দিছোঁ। মিৰিকাতো এৰিছো আৰু, আকৌ, আকৌ, হেৰি এটা পোৱা
আপোনাৰ মাতটো শুনা নোপোৱা হ'লোঁ। অকণমান ইফাল-সিফাল কৰি দিয়কচোন। অ, এতিয়াহে মাতটো আহিছে এই বতৰটো পাই চাগে হব।
অ, এই বি, বি-কেটো দিছো আৰু।
অ, বহুত এৰিলে, চোন বা।
অ, মানে সেয়াই পাঁচ হেজাৰ মাছ আৰু পাঁচবিধ মানৰ এহেজাৰ, এহেজাৰকে এৰিছোঁ আৰু। এই, কি কৰিব দিয়ক, মানে মাছ এতি এতিয়া যে বেলেগৰ পৰা যে মাছ যে কিনি খাম, সেই বেলেগত যে বেলেগৰ মাছ বিলাকো কি কৰে, তেওঁলোকে মানে ইউৰিয়া খুৱাই।
হয়, হয়, আপুনি ঠিকে কৈছে, ডাঙৰ হ'বলৈ।
অ, ডাঙৰ, সোনকালে ডাঙৰ হ'বৰ কাৰণে, ইউৰিয়া খুৱাই দিয়ে। খোৱাৰ পিছত আৰু আৰু কিছুমান, কিছুমানে কি কৰে সেই পুখুৰীৰ পাৰতে লেট চেটিন-চেটিন বনাই দিয়ে, দি পেলাই সেই তেনেকুৱা, তেনেকুৱা। অ, তাৰপিছতে এবাৰ, এবাৰ গলোঁ, দেখিলো কিছুমান জেগাত গৈ পেলাই দেখিছোঁ অ, এইবিলাক কেনেকুৱা, এৰা মাছেটোতো আমিও খাওঁ। সেইটো কাৰণে, বুলি নাই। এইবাৰ ঘৰতে, আমাৰ ঘৰৰ মানে পুখুৰী আগৰ পৰাই আছিলে, কিন্তু মাছেহে এৰা নাছিলো মই? তাৰপিছত মোৰ মই বোলো নাই, ঘৰৰ পুখুৰীটোতে আৰু মাছ এৰিব লাগিব। কমচে কম, ঘৰতে খাব কাৰণেও অ, আলহি, আহিলেও আলহী, আহিলেও মানে চিন্তা নাই, বাকী এইবাৰ ভাবিছো খুচুৰা বেপাৰীটো বেছি। তাকে ভাবি আছো, মাছ এৰিলো হয়, আকৌ বানপানী যদি আহি যায়, মাছ খিনিতো গুচি যাব গৈ, সেই এটাও টেনচন জানিছ যে, মাছখিনি এৰি লৈ পেলাই, সেই এটা টেনচন। অ, পানীও বাঢ়ি আছে। সেইটো কাৰণে তাতে আমাৰ ইয়াত ইমান বৰষুণ নাই, আমাৰ ইয়াত বৰষুণ ন, হ'লে ইমান অসুবিধা নহয় কিন্তু এই পাহাৰ-চাইডত যে বহুত বৰষুণ দিয়ে। গম পাইছ নে, এই পাহাৰৰ পৰা যেতিয়া ঢল বিলাক নামি আহে, নামি আহি লৈ পেলাই, আমাৰ ইয়াত আৰু কলং, কপিলি বিলাক। ঘূৰি যায় গৈ, সেয়া। মা, মাজতে শুনিছিলো এ, হেৰিবিলাক ডেম বিলাক এৰি দিছে বুলি শুনিছিলো আৰু অ, খুলি দিছিলে, সেই তেতিয়া ভাবিছিলো আৰু আকৌ হ'ব নেকি চিন্তা বেয়াহে লাগিছিলে, কিন্তু নহ'লে মানে।
এ, ভয়ে লাগিছিলে দেখি, এই নিউজে-চিউজে দেখিছিলো।
অ, তথাপিও মই আকৌ এবাৰো, মই মানে ঘৰৰ ভিতৰত পানী উঠা গম, পোৱা নাই নহয়। তাৰ পিছত, এবাৰ পানী পালো পানী আহি আমাৰ ঘৰৰ ভিতৰত ভিতৰলৈকে সোমাই গৈছে, মই তথাপিও ভাবি আছোঁ, ভিতৰত পানী নোসোমাই। পানী নোসোমাই, কিন্তু অলৰেডি ভিতৰত সোমালেই, মই আকৌ সিহঁত ত, দেউতাকো কৈছোঁ বুলি ইটা কেইটামান দি পেলাই বুলি, দৰ্জা মুখ খনত অকমান বুলি ভেটা দিব দিছো মাটি অলপ দি পেলাই।
সেয়া ভেটা বাৰু ক'ত
উম, উম কিন্তু পানীত অ' সেয়া পানীনো বাৰু ৰখাব পাৰে নে? সেইটো বুলি ভাব তেনেকে কৈছোঁ আৰু তাৰ পিছত যেতিয়া ভিতৰত পানী বেছি বেছি হৈ গ'ল ধুমা ধুম গৈ ৰাস্তা পালোগৈ আৰু।
সেই বছৰ পানীটো সেই আমাৰ ফালেও হৈছিলে আমিতো ৰাস ৰাস্তাতে ঘৰ বনাই বনাই আছিলাম, ৰাস্তাৰ ওপৰদিও পানী মাৰিছিলে আপোনাৰ।
অঁ এবাৰ জানেনে মই বিচনা বক্সতে লেপ তিনিখন থৈ পেলাই যে মানুহ বাহিৰত ওলাই গুচি গ'লো গৈ চব বস্তু তো সামৰিলো লেপ তিনিখন থাকি গ'ল। পিছত যে পানীয়ে এনেকুৱা ওজন হ'ল
বোকাও জানো হৈছে?
অ' এক বোকা পানী আপোনাৰ একে আৰু গোটে পানী শুহি লৈছে কেনেকুৱা ওজন হৈছে পিছত যেনিবা আৰু এ বাঁহ এডাল বান্ধি পেলাই মেলি দিলে যে অলপ ভাল হ'ল আৰু লগে লগে মানে এই পানীটো গুচি গ'লগৈ যে
হয়।
অ' আৰু তেতিয়াই পানী মাৰি দিছোঁ আৰু। লগে, লগে লগে লগে মানে আমাৰ আকৌ সেই কাষৰ মানুহ ঘৰত আকৌ পানী হোৱা নাছিল নহয় সিহঁতৰ দমকলো আছে
হয়।
তাৰ পৰাই আনি পেলাই পানী মাৰি দিলো আৰু
অ'।
ন
ইমান মহ, এই বৰষুণ দিলে ইমান মহ হয়।
অ' আপোনাৰ বৰ দিগদাৰ হৈছে চাগৈ নহয় মহৰ পা। অ' অ' অ' মেক্স' এডালো জ্বলাই ল'ব পাৰিলে হয়। অ' আপোনাৰ মহে বহুত অসুবিধা কৰি আছে। অ' এটা কাম কৰিব মেক্স' এডাল জ্বলাই ল'ব। ভাত খালোঁ।
ভিতৰত যামেই আৰু সেইকাৰণে মেক্স' ডাল জ্বলোৱা নাই আৰু।
অ'। ভাত খালোঁ। মই আকৌ এই ভোল দি পেলাই হেৰি মাছ বনালোঁ, মই কৈছোঁৱেই নহয় ফিচাৰীৰ পৰা আজি মাছ কেইটামান আনিলোঁ বুলি।
অ' অ' হয়।
তাৰ পিছত সেই মাছ আনিলোঁ আনি লৈ পেলাই ভোল দি বনালোঁ বনাই আকৌ সৰু সৰু মাছ কেইটামান পালোঁ সেইকেইটা আকৌ কঁঠাল গুটি দি পেলাই বনালোঁ। বনাই লৈ পেলাই অ' চৰচৰি বনালোঁ। তাৰপিছত আৰু দাইল এখন বনালোঁ। বনালোঁ আকৌ ইহঁতে আকৌ মাছ নাখায় আকৌ ভাজা মাছ দিলোঁ। এই ঘৰৰ মাছ যেতিয়া আৰু ৰকমে ৰকমে খাব পাৰি আৰু।
খাব পাৰি। আকৌ এটা চাবচোন ঘৰত বস্তু থাকিলে আপোনাৰ খাবও মন নাযায়।
অ খাবও মন নাযায় আকৌ সেই টো হয়। অহ তা
এনে ধৰ এতিয়া ধৰক মাছ বেচিছে নে?
মাছ বেচিছো মানে বেচিছো কেইটামান কৈ পেলাই, মানে আৰু বেছি একেবাৰে বেছি বেছি ডাঙৰ হোৱা নাই। তাপা আমি মানে সাৰ চাৰ নিদিওঁ যে এই কাৰণে মাছটো বেছিকৈ ডাঙৰ হোৱা নাই।
অ মানে সময় লাগে আৰু ডাঙৰ হওঁতে?
সময় লাগে। এনে আৰু পুখুৰীৰ কাষতে কল গছ বিলাক যে ৰুইছো, পুখুৰী পাৰে পাৰে সেয়া কলগছো ৰুইছো, মানে পাত খিনি এ মাছক কাটি কাটি টি দিওঁ। তাৰপিছত কল লাগিলে সেই কলখিনিও আকৌ বিক্ৰী কৰোঁ।
অ ভালে কৰে। আপুনি কাম কৰিবচোন এই পাছ পাচলি চাচলি কাটিলে জাবৰ-জোথৰ বোৰো পুখুৰীতে পেলাই দিব।
অ অ। সিহঁতৰ মাছে খাই নেকি? মইতো সেইটো নাজানো নহয়। অ মই আকৌ সেয়া মানে বে, অ সেইকাৰণে মই ক'লোঁ যে কলগছবিলাকো যদি আৰু পাতবিলাক কাটি কাটি দিলে আকৌ হেৰি লাগেই যে। কল খোৱক, কলটো মানুহৰ বহুত ইম্পৰ্টেণ্ট। কল লাগেই।
হয় হয়।
সেইটো হে, সেইটো কাৰণে বোলো, কল অ কলটো হওঁক। হেল্ল'
হয় শুনি আছোঁ। কওঁক?
অ অ। মানে ক কল কলো লাগে, আজি আকৌ এতিয়াতো আৰু ভাদ মাহ আহিছে। যে ভাদ মাহতো গোটেই মাহটোৱে কল লাগিব।
হয় হয় নামঘৰত, নাম নামৰ কাৰণে।
নামৰ কাৰণে লাগিবই। কাৰণে এতিয়া কল হৈছেগৈ, ভাদ মাহলৈ মানে ধুনীয়া পুৰঠ হৈ যাব গৈ মানে এতিয়া কলটো এনেকে ওলাইছেহে যে। বেছি অ বেচিব পাৰিম আ আৰু। ভাদ মাহত আকৌ ভাদ মাহত তিথিবিলাক আছে।
হয় হয়।
সেই তিথি বিলাকৰ কাৰণে কল বিলাক দৰকাৰ হয়।
হয়। এ এনে ধৰক আপোনালোকে খেতি বাতি কৰা নাই এইবাৰ?
এইবাৰ খেতি আমি ধান খেতিটো কৰা নাই, এইবাৰ আমি মৰাপাটৰ খেতিহে কৰিছোঁ।
অ অ।
মৰা পাটৰ খেতি। অ, মৰা খেতিহে কৰিছো। এই টো যিটো মৰা পাত ওলাই যে। মৰা পাতটো, মৰা পাত পুখুৰী গছটো নহয়, মৰা পাতটোহে কৰিছো আৰু। অলপ আৰু অ ডাঙৰ- ডাঙৰ হৈছে এতিয়া। মাজতে, মাজতে মানে দে অলপ অলপ ওখ হলেই মানে অকণ চাফা কৰি দিব লাগে, চিকুণাই দিব লাগে।
হয়, হয়, চিকুনাই দিব লাগে। আপোনাৰ সৰু-সৰুতে চাবচোন মৰা শাকটো খাইও ভাল লাগে।
মৰা শাক যে খাই যে বহু অ বহুতেই ভাল লাগে। তাৰপিছত সেই মানুহ
কৃমি এইবোৰ কাৰণেও ভাল।
অ', কিন্তু মৰা শাকৰ দুজাত আছে। এজাত তিতা লাগে। তিতা জাত খাই মই ভাল নাপাওঁ দেই, মই। অ'। আৰু এজাত আছে মানে, সেইজাত খাই পেলাই ভাল লাগে। মই কিন্তু বহুত ভাল পাওঁ মৰাপাট। প্ৰ শাক ভাজি খাই পেলাই।
হয়-হয় ভাল লাগে। তিতাতো ধৰক আমি খাব পাৰোঁ। কিন্তু এই ল'ৰা ছোৱালীয়েহে নাখাব আৰু।
অ', মই আকৌ মৰাপাটৰ এনেই- এনেই বেলেগ কেৰেলা তিতাটো খাব পাৰোঁ। কিন্তু মৰাপাটৰ তিতাটো মই খাব নোৱাৰোঁ।
হয়। খাব লাগে, ভাল বহুত এইটো।
অ', সেইটো হয়।